মই কাপোৰৰ ইণ্ডাষ্ট্ৰিৰ পৰা ক'লোঁ। অঁ, তোমাৰ মই শুনাত, খবৰ ভালনে?
হয়, হয়, ভালেই, ভালেই, আপোনাৰ?
ভালেই, ভালেই, এই ঘৰত কোন, কোন আছে তোমাৰ?
মোৰ ঘৰত, মই, মা, দেউতা আৰু বা।
উম, উম। এতিয়া তুমি পিছে, বিজি মানে, তোমাৰ, ব্যস্ত আছিলা নেকি?
নাই নাই, ব্যস্ত নাই বাৰু তেনেকে, হয় কওকচোন
অ', মই মানে তোমাক, ইণ্ডাষ্ট্ৰীৰ কথা কাৰণেই ফোন কৰিছিলোঁ।
হয়, হয়, কওক।
উম, মানে মোৰ, এটা মানে, ডাঙৰেই ইণ্ডাষ্ট্ৰ্ৰী বুলি ক'ব পাৰি মোক মানে, ইণ্ডাষ্ট্ৰীছ আছিলে, তোমাৰ মানে নম্বৰটো, মোৰ এজন শ্ৰমিকে দিলে তাৰ, মোৰ লগৰ, সেইকাৰণে তোমাক ফোন কৰিলোঁ। তোমাৰ, তুমি মানে ঘৰতে কাপোৰ-চাপোৰ অলপ, মানে চিলোৱা চিলোৱা, বনোৱা, এইবিলাক কৰা ন?
বনাওঁ আৰু এইবিলাক ক, ছোৱালী মানুহে পিন্ধা বিভিন্ন ধৰণৰ কাপোৰ বনাই আছোঁ। মোৰ বিজনেচটো ইমান ডাঙৰ নহয়।
উম, উম। ঠিকেই বাৰু, ঠিকেই কৈছা বাৰু তুমি। মানে আমাৰ লগত, তুমি অলপ তোমাৰ ব্যৱসায়টো মানে আৰু ডাঙৰ, অলপ ডাঙৰ কৰিব বিচাৰিছা নেকি আমাৰ লগত মিলি?
হয়, আপোনালোকৰ ব্যৱসায়টোৰ বিষয়ে অলপ কওকচোন।
আমাৰ ব্যৱসায়তটো মানে তোমাৰ এনেকুৱা, আমি সৰু-সুৰা আৰু সৰু-সুৰা যোনবিলাক মানে দোকানী থাকে, যেনে তোমাৰ, তুমিয়ে এজনী মানে সেই তেওঁলোক টকা কাপোৰ লৈ, আমি মানে, তোমাৰ, বাহিৰত পঠাওঁ, নহ'লে আমাৰ, তোমাৰ, ডাঙৰ-ডাঙৰ মল আৰু তোমাৰ, ডাঙৰ মানে তোমাৰ ডাঙৰ- ডাঙৰ হ'লচেল থকা দোকানবিলাক সেইবিলাকৰ দোকানত মই বিক্ৰী কৰোঁগৈ আমি আমাৰ ব্যৱসায় ম উ বিষয়ত তোমাৰ যোগদান দিব বিচাৰিছা নেকি?
হয় যোগদান দিব বিচাৰিছোঁ বাৰু কিন্তু বস্তু, বস্তু বিলাক কেনেকে কি দিব সেইটো জানিব পৰা হয় ভাল লাগিল হয়।
তুমি এনেই তোমাৰ এযোৰ-এযোৰ-এযোৰ চাদৰ মেখেলা বা তোমাৰ পাট মুগা, পাট মুগা যোনবিলাক কাপোৰ হয় সেইবিলাক।
হয়, মই এযোৰ এনেকে সাধাৰণ কাপোৰ ধৰক অকল তাতে ফুল বাচিব লাগে তাত আপোনাৰ দুহেজাৰ কে, তেনেকে বেচি আছোঁ আৰু আপোনাৰ পাট মুগা কাপোৰ সাত আঠ হেজাৰত পৰি আছে।
হয় নেকি, ভালেই বিক ভালেই বিক্ৰীছে বাৰু তোমাৰ।
হয়।
পিছে তোমাৰ বিয়াৰ সাজ চাজ অলপ চিলোৱা চলোৱা হয় নেকি তোমাৰ তাত?
হয় হয় মই বিয়াৰ সাজো তৈয়াৰ কৰিছোঁ।
উম, অকল তোমাৰ মহিলাৰে উম, কোৱাচোন কোৱা।
হয়, মই তেনেকে বিয়া সাজৰ কাপোৰ এতিয়ালৈকে আপোনাৰ আন নযোৰ মান মোৰ পৰা গ্ৰাহকে নিছে।
উম, উম, হয় হয় সেইটো হয় বাৰু মাত তুমি অকল মহিলা কাপোৰে চিলোৱা?
হয়, হয়, মই পুৰুষৰো চলাওঁ। দৰা বৰণৰ কাপোৰ। আৰু আপোনাৰ হাতে বোৱা গামোচা। সেইবোৰ সকলো কৰা হয়।
উম, তুমি মানে গামোচাও বোৱা ন?
হয়, হয়, মোৰ ঘৰতে তাতৰ শাল আছে।
উম, উম, এনে কিমান আছে তাঁতৰ শাল তোমাৰ?
তাঁতৰ শাল আপোনাৰ তিনি তিনি চাৰিখনতকৈ বেছি আছে।
মানে তোমাৰ পৰিয়ালৰ মানুহ সহায় কৰে ন তোমাক?
হয়, হয়, হয়, মোৰ পৰিয়ালৰ মানুহে সহায় কৰে মোৰ নিজৰ মায়ে সহায় কৰে।
উম, উম, ভালে আছে বাৰু পিচে তোমাৰ ব্যৱসায়টো মানে তোমাৰ ঘৰতে আছেনে নে অলপ বাহিৰতো আছে তোমাৰ?
হয় মোৰ ঘৰতে আছে বাৰু এতিয়ালৈকে ইমান ডাঙৰ হোৱাগে নাই।
উম, উম,
মই ঘৰৰ পৰাই সকলোবোৰ কাম কৰি আছোঁ।
কিমান হৈছে?
মোৰ বয়স আপোনাৰ ঊনৈশ বছৰ।
অ', তুমি মানে কলেজীয়া জীৱনত পঢ়ি আছা ন?
হয়, হয়, হয়, মই কলেজীয়া জীৱনো কৰি আছোঁ।
ঠিকেই কৰিছা বাৰু হাতে-হাত খৰচ এটা ওলাই আছে তোমাৰ।
হয়, হয়, হাত খৰচ এটা ওলাই আছে।
উম, উম, মানে তোমাৰ মই আৰু এটা কাৰণৰ কাৰণে ফোন কৰিছিলোঁ তোমাক। তুমি এনে তুমি এনে চোৰজা বা তোমাৰ এ, পাইজামা লোৱা পুৰুষ বা মহিলা এনেকুৱা চবৰে চিলোৱা হয় নেকি তোমাৰ তাত?
মই সেইবোৰো চিলাও মানে সকলো ধৰণৰে আপুনি বস্তু পাব মোৰ তাত।
উম, উম, এনেই তোমাৰ এনেকা জিন্সৰ কাপোৰ কিবা চিলোৱা হয় নেকি তোমাৰ তাত?
হয়, হয় মই জিন্সৰ কাপোৰ আনি এনেকে আপোনাৰ সৰু পোৱালীৰ জিন-জিন্সৰ যিবোৰ কাপোৰ পায় সেইবোৰ চিলাও আৰু জিন্সৰে তেনেকে ল'ৰা মানুহৰ যিবোৰ পেন্ট সেইবোৰো চিলোৱা হয়।
তোমাৰ তাত তোমাৰ তাত ছাগৈ এ তোমাৰ চা তোমাৰ চাৰ্ট বা তোমাৰ স্পৰ্টিং এইবিলাকো চিলোৱা
হয়, হয়, হয়, মই শ্বাৰ্টো চিলাও আৰু বিহুত যি বোৰ ঢুলীয়াই পিন্ধে।
উম, উম, অ', তুমি তোৱে তোমাৰ তাবা বিয়া বিহু-বিহুত যোনবিলাক মহিলাৰ তোমাৰ কাপোৰ পিন্ধা হয় সেইবিলাকো চিলোৱা হৈছ
হয়, হয়, হয়, কাপোৰো চিলোৱা হয় আৰু লগতে মই হাতেৰে গা গহনাও বনাও।
উম, উম, এনেই তুমি সেইবিলাক কপো পিন্ধা নে নিজে পিন্ধাওনে নে বেলেগকো বেছি
নাই মই নিজেও পিন্ধো আৰু মই এনেকে বিক্ৰীও কৰি আছোঁ এতিয়া।
উম, উম, এ, তোমাৰ মাহত কিমান আ তোমাৰ মানে লাভ থাকে।
মাহত আপোনাৰ মোৰ এতিয়ালৈকে ত্ৰিশ চল্লিশ হাজাৰ লাভ এটা হৈ আছে।
অ', ঠিকেই হৈছে বাৰু, তোমাৰ মা তোমাৰ হাত খৰচৰ হিচাপত মানে তুমি ঘৰখনো অলপ ভালকৈ চিলাও
হয়, হয়, মই ঘৰখনো, হয়, হয়, হয়।
উম, উম, ঠিকে আছে বাৰু। উম, আৰু কিবা আমাৰ ব্যৱসায়টো সুধিব বিচাৰিছা নেকি?
হয়, হয়, মই মানে এই ব্যৱসায়টো আৰু যদি উন্নত কৰিব বিচাৰিলে কি কৰিব লাগিব?
মই থকাৰ চাৰিলে তোমাৰ অলপ তোমাৰ তোমাৰ এনেই তোমাৰ তাত শ্ৰমিক কেইজনে কাম কৰি আছে তোমাৰ তাত?
মোৰ এতিয়া বাৰু তেনেকে শ্ৰমিক উ-উম, তিনি চাৰি জনী আছে আৰু ল লগতে মোৰ মায়েও মোক সহায় কৰি আছে।
উম, ঠিকেই আছে বাৰু, উম। পিছে আমাৰ তুমি ইণ্ডাষ্ট্ৰিয়ীয়ে এবাৰ চাব বিচাৰি-চাব বিচাৰিবা নেকি?
হয় মই চাব বিচাৰিছো বাৰু, ক'ত আছে এইটো?
আমাৰ এই ইণ্ডাষ্ট্ৰিটো আমাৰ টাউনৰ মাজত আছে।
টাউনৰ মাজত ন'? হয়, হয়, এনে মই মোৰ এ, হয়, হয় মই এনে ব্যৱসায়টো যদ দিওঁ আৰু ডাঙৰ কৰিব বিচাৰিলে কি কৰিব লাগিব মোক অলপ জনাব নেকি?
ডাঙৰ কৰিব বিচাৰিলে তোমাক মই অথনি য-যোনখিনি কথা ক'লো সেইখিনি কাম কৰিলে তোমাৰ অট'মেটিক তোমাৰ ডাঙৰ হ'বই ব্যৱসায়টো।
হয়।
উম, পিছে তোমাৰ অ', এনেই তুমি আমাক যদি বেচিব বিচাৰা সেয়া গোটেইখিনি ব বস্তু কিনি কিমান মান বস্তু দামত দিব পাৰিবা আমাক?
আপোনাক মূগা কাপোৰ কেইযোৰ আৰু সাধাৰণ কাপোৰ কেইযোৰ কেনেকে কি লাগে সেইখিনি মোক জনাই দিলে ভাল হয়।
আমাকটো লাগেটো তোমাৰ শ দুশ তিনিশ ওপৰতে লাগিব এনে তুমি কিমান মতে দিব পাৰিবা?
আপোনাৰ মূগা কাপোৰ মূগা কাপোৰ দুশজোৰ হ'লেটো আপোনাৰ দুশ জোৰলে আপোনাৰ এক লাখ মান পৰিব।
অ', ঠিকে আছে বাৰু, ঠিকে ভাবিছা মানে তোমাৰ এনেই চব পিনে চব পিলাই মানে তোমাক মই টকা ছয় লাখ বা সাত তাক দিলে হৈ যাব ন' চুলিখিনি?
হৈ যাবগে বাৰু।
উম, উম। পিছে তোমাৰ এতিয়া হেৰি এনেই তুমি মানে যদি ইন যিটো অলপ ডাঙৰ কৰা। তেতিয়া তুমি কলেজৰ জীৱনটো মানে পঢ়ি- পঢ়ি থাকিবানে নে এৰি দিবা?
হয় নাই নাই মই এইটো এৰি নিদিও। মই এইটোও চলাই থাকিম মোৰ নিজৰ কলেজৰ জীৱনতটো মানে আগবঢ়াই নিম। মোৰ এইটোৰ লগতে আৰু বহু খিনি সপোন আছে। সেইখিনিও মই পূৰণ কৰিব লাগিব।
অঁ মানে তুমি বেছি মানহ ডাঙৰ হ'লে তোমাৰ মানে, তোমাৰ পৰিয়ৰ মানুহ কাৰোাক দি দিবা চাগ ন ব্যৱসায়টো।
হয় হয় মোৰ মায়ে চলাব এইটো ব্যৱসায় ইয়াৰ পাছত।
অঁ প্ৰথমতে এইটো ব্যৱসায় আৰম্ভণি কোনে কৰিছিলে?
প্ৰথমতে ব্যৱসায় আৰম্ভণি মোৰ মায়ে তাঁত- তাঁতৰ মাৰ ত সোতৰশাল হৈছে। মায়ে তেনেকে কাপোৰ চাপোৰ বৈছিল। তাৰ পাছত লাহে লাহে মাক মই সহাৰ কৰিব ললো।
উম-উম মানে তুমি শিকা আচল মানে শিকা, মাৰ পৰা শিকিছিলা ন?
হয়- হয় - হয় মাৰ পৰা শিকিছিলো। এতিয়া লাহে লাহে ময়ো কৰিছো আৰু। হয় কি কলে?
ন
হয় হয় মায়ে গৰু
উ-উ মই তোমালোকৰ সেইফালে যাওঁতে তোমাৰ মাক সেইয়াৰ দেখি দেখিছো। চোন নেকি ইমান মানে মনত যায় নাই বাৰু। মই মানে সিবা তোমাৰ দিনাখন তোমালোকৰ ঘৰৰ ওচৰৰ পৰাই মানে কাপোৰ অলপ আনিছিলোঁ। তেতিয়া তোমাৰ মায়ে তেতিয়া তাত তাতৰশাল বাই আছে নেকি, দেখিছিলোঁ বাৰু কিবা বগা কাপোৰ বগ-বগা কাপ কপজ কিবা হেৰি কৰি আছিলে
হয়-হয় মায়ে আপোনাৰ বোৱাৰ বোৱাৰ চাদৰ মেখেলা বৈ আছে এতিয়া।
অঁ অঁ মানে অৰ্ডাৰ মানে তোমাৰ ঘৰতে নিব আহে ন তুমি নে দিব লাগিব?
নাই নাই ঘৰৰ পৰাই নিবলৈ আহে আৰু আমি যদি দিবলগীয়া হয়। তেনেহলে আপোনাৰ পইচাটো বেছি পৰে।
তুমি যোৱা-যোৱাৰ পইচাটোও লওৱা চাগে ন
হয় হয় মই তেনেকে যোৱা পইচাটো লম।
পিছে তোমাৰ এতিয়া আৰু কিবা সুধিব বিচাৰিছা নেকি মোৰ?
সুধিব বিচাৰিছো মানে আপোনাৰ তাত যদি মই বোৱা কাপোৰ যদি তেনেকে দিবলৈ বিচাৰো। এযোৰত কিমানকে দিব। মই এনে আপোনাৰ বোৱা কাপোৰ তিনি হয় হয়। মই এনেই বোৱা কাপোৰ আপোনাৰ তিনি হোজাৰকে দি আছো গ্ৰাহকক।
যদি তোমাৰ পৰা মই তোমাক তোমাকতো মই কছোঁৱে ন আমাকতো শ ওপৰতে লাগিব। কাৰণ আমাৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে ন, এইটো আমাকতো এই ডেৰশ বা এশ আশীমান দিব পৰা তুমি জোৰ তেতিয়া তেতিয়াতো তোমাক মই হোলচেল ৰেটতে দিব পাৰিম। কাৰণ আমাৰ এইবিলাক চব বস্তু হ'লচেলতে অহা হয়।
তেতিয়া তোমাক মই যদি তুমি তিনি হাজাৰ কৈছা এযোৰ কাপোৰত, তেতিয়া তোমাক মই পঁচিছশ মানকৈ দিব পাৰিম। এইটো কাপোৰত।
এজোৰাত? অ আপুনি তেতিয়া মোক ডৰশযোৰ কাপোৰত কিমানকে দিব? কিমান দিব?
সেনেকে তোমাক হলছেল-হলছেল
হয়- হয়।
উম, পিছে তোমাৰ এতিয়া এনেই তোমাৰ পুৰুষৰ কাপোৰবিলাক কিমান দাম হয় তোমাৰ চাৰ্ট পেণ্ট ধৰি লওক তুমি যোনখিনি ছিলোৱা তোমাৰটো চবটো- চবটো তোমাৰ তাতৰশালতে নহ'ব বা মেচিন মেচিনাৰী বস্তুও আছে ন কিবা।
কাপোৰ মোৰ পুৰুষৰ আধাবোৰ কাপোৰ মেচিনৰে যোন বোৰ আপ আপোনাৰ বিহুত লাগে সেইবোৰহে আপোনাৰ হাতেৰে
উম- উম এনেই তোমাৰ মেচিন বিলাক কিমান দাম
ত' চাৰ্টত হাতে মেচিন আপোনাৰ মোৰ এটাত চল্লিশ পঞ্চাছ হাজাৰকে কিনা হৈছে।
অ', মানে তুমি কমেও চাগৈ তিনিটা চাৰিটামান কিনা হৈ হৈছে চাগৈ।
হয় - হয়, মোৰ ঘৰত আপুনাৰ চাৰিটা পাঁচটা আছে।
অ', মানে এটাত মানে চাগৈ ত্ৰিশ- ত্ৰিশ হাজাৰকৈ লৈছে চাগৈ তেতিয়াহ'লে।
হয়, মই মানে আপোনাৰ লগতে কিনা হোৱা নাছিলে মই এনেকে দুটা কিনিছিলো ফাৰ্ষ্টতে।
হয়-হয় পেলাই আপোনাৰ চাৰি তাত এক লাখ বিছ হাজাৰ। আৰু এটা পাছত মাৰ মায়ে কিনা হৈছে।
উম, মানে মোৰ তোমাৰ ঘৰত মানে চাৰিটা আছে মেচিন ন।
হয়- হয়।
উম। পিছে কোনটো কোম্পানীয়ে মানে ব্যৱহাৰ কৰি আছে মেচিন।
উচা - উচা।
অ', ভাল কোম্পানীয়ে বাৰু ব্যৱহাৰ কৰি আছা এ আমাৰ মানে ইণ্ডাষ্ট্ৰিটো সেই উচা হেৰিয়ে চলে বাৰু।
হয় তাৰ পৰাই চলি আছে ন।
উম-উম।
হয় তাৰে মেচিনবোৰো বহুত ভাল, হয়- হয়